হয়, হয়, শুনিছো।
অ কি কৰি আছে আপুনি?
মই আপোনাৰ এই অলপ খোজকাঢ়ি আছিলো।
অ' তাৰপিছত, অ এইটো কি বুলি সন্ধিয়া সময়ত চাহ-তাহ ত খাই ন, চাহ-তাহ খালে নে নাই?
চাহ-তাহ খালো দেই, খালো-খালো। উম, চাহ-তাহ খালো, আজি মানে আপোনাৰ কি হ'ল এই নতুনকে মানে এটা প্লাষ্টিকৰ, এই কাপ এটা আনিলো। মানে বহুত ভাল হৈছে কাপটো, অ প্লাষ্টিকৰ।
প্লাষ্টিকৰ কাপত কেচোন আপোনাৰ, এইবিলাক নৰ্মেল কাপৰ কাপেই পায় দেখোন চিচাৰ কাপ।
পাই-পাই কিন্তু আজি মানে এই কাপটো অলপ অহ ভাল লাগিলে মানে। ডিজাইনটো, আৰু মানে অলপ এইবিলাক নৰ্মেল কাপতকে অলপমান ডাঙৰ মানে।
অ এই একচুৱেলি হয় বুজিছো এ মানে প্লাষ্টিক টো মই বেয়া পাওঁ মানে কি হয় প্লাষ্টিকে মানুহৰ মানে অনিষ্ট কৰে যে এই এ মানে হেৰি নহয় যে পচি নাযায় যে পেলাই দিবলগীয়া হলে এইটো যেতিয়া ক আপোনাৰ ভাগি যাব বেয়া হৈ যাব পেলাই দিব মাটিতে অনিষ্ট কৰিব ন সেইটো কাৰণে মই বেছিভাগ আপোনাৰ চিচাৰো হওক বেলেগ হওক তেনে এই বিলাক চোৱো বি বিচাৰো ধৰি লও কিছুমান এতিয়া আনি লািক টোনিলে প্লািক বুলিলে স বেলেগটো আনিব তেনেকুৱা ধৰণৰ প্লেটৰ প্লেট বোৰ যে থাকে প্লেটৰ টাইপৰ যোনবোৰ কাপ সেইবিলাক থাকে ন ডায়ৰ সেইবিলাকৰ ওপৰত পাতিব মানে সেইপিলাকৰ ওপৰত আনিব পাৰিলে আহয় আপুনি কেনে কি বুলি
এ চীনা মাটিৰ কথা কৈছে ন চীনা মাটিৰ যোনটো কাপ বা অ বা কা মানে ভগা চান্স থাকে যে সেইটো কাৰণে মানে ভাবিলোঁ বোলো ইমানকে বোলো ভাগি থাকে বোলো এইবাৰ প্লাষ্টিক কৰি লৈ আনো আৰু মানে এই প্লাষ্টিকটো অকমান মানে ডাইৰেক্ গৰম পানী দি নাই দিয়ে জা মানে কুহুমীয়া গম পানী হওক বা অলপ মানে পাতলা পানী ঠানন্দা পানী সেই কাৰণে মানে ভাল আৰু
হয় মানে কি হয় এতিয়া আপুনি গৰম পানী কুহুমীয়া পানী বুলি কলে যে ত গৰম পানী দিলেতো সটো গলি যাব সেইটো বাৰু বেলেগ কথা কিন্তু কিন্তু মানে কিছু কিমান আপোনাৰ হেৰি থাকে নহয় সেই তাতে যে চাহ যে খাব বা অহ কুুমীয়া পানী যে খাব অল পানী গৰম থাকিবান তেয়া তাৰ পৰা মানে প্লাষ্টিক প্লাষ্টিকৰ গোন্ধ এটা
উম সেইটো হয় দেই সেইটো কিন্তু শৰীৰৰ কাৰণে বেয়া হয় উম
শৰীৰৰ কাৰণে বেয়াটো বাৰু মই গম নাপাওঁ সেইটো ভাল নেপেয় সেইটো ক নাজানো কিন্তু মানে গোন্ধটো মই সহ্য় নহয় মানে বেয়া গু নাই মানে যে প্লাষ্টিক পৰিৰিলে যে গোন্ধ
হয় হয় হয় হয় এই ঠিকে কৈছে এইটো দেই উম
একচুৱেলি মানে চাবলৈ যদি যাওঁ অ কক এই চাবলৈ যদি যাওঁ নে হয় বা চাবলৈ যদি যাওঁ মানে প্লাষ্টিকটোৰ মানে ব্যৱহাৰ এতিয়া প্লাষ্টিকৰ ব্যৱহাৰ আমাৰ ধৰি প্লাষ্টিকে ব্যৱহাৰ কৰে ত মই মানে তাই অলপ বিৰোধিতা কৰো মানে মোৰ মানে চিন্তাটো অণ বেলেগ মানে মই সেইটো কাৰণে সেইটো কাৰণে মই অলপ বিৰোধিতা কৰো তাৰ মই বেছিভাগ আপোনাৰ এতিয়া ধৰি লওক এটা অকমান দোকানত বেছিভাগে কাগজৰ পলিথিন বিচাৰো দোকানী বোৰৰ দোকানী বোৰে বিভ নিদিয়ে আৰু ক'ত দিব আৰু এ প্লাষ্টিকে দিয়ে প্লাষ্টিকৰে দিয়ে আৰু মই জলেও বহুত দোকানৰ কোনো কাগজৰ নাই নেকি কাগজৰ তেনেকে হল
অ অ হয় নেকি মানে আপুনি প্লাষ্টিক মানে বহুত বেয়া পায় অ কিন্তু এতিয়া আৌ প্লাষ্টিক নহলেও নহয় যে উম হয় পৰিৱেশত হেৰি কৰে উম
প্লাষ্টিক বস্তুটো মানে কি হয় গম পাইছে নেৰি মানে সহজ লাগব যে পটককে পায় খৰচ নাই ইয়াক বনাবলে এ যে মানুহে যে ইমান যে বেয়া প্ৰভাৱ আছে বুজি নাপায় না চব মানুহে এতিয়া মই বুজি পালো বা মোৰ দৰে বেলেগে বুজি পাব মই আপোনাক বুজাই দিম বুজি পাব আপুনিও কিন্তু চবে বুজি কেনেকে পাবনো কথাবোৰ সেইবোৰ উম সেইবোৰ মানে কি হয় আৰু ইয়াৰ ইয়াৰ সি মানে এতিয়াো আ প্লাষ্টিক পলিথিন এটা ইউজ কৰিছে ঠিক আছে ত ধুনীয়াকে ইউজ কৰিব পাৰিছে একো খৰচ পাতি নাই ফ্ৰীতে দিছে প্লাষ্টিকৰ পলিটিনটো বস্তু ধুনিয়া ভৰাই নিব পাৰিছে আনি পেল কি কৰিব পলঠিনটো প্লাষ্টি--এ পুৰি পুৰি থব নে পুৰি পেলাব নে কৰবাত পেলাই দিব কি কৰিব কি একো কৰিব নাই এইটো যদি পুৰে হয় হয় যদি পুৰে পুৰিল অহ বাইচাঞ্চ যদি পুৰে পুৰিলে তাত তাৰ যোনটো গেলা গেছ ওলাব হেটো গেছ ওলাব কাৰ্বন মনঅক্সাইড ওলাব তাৰ পৰা পৰিৱেশ পৰিৱেশ নষ্ট কৰিব সেইটো এক নম্বৰ কথা দুই নম্বৰ কথা তে সেইটো তাক যদি পুতিও থোৱা হয় হেটো পচিব জানো নপচে নহয় সি মাটি আনকি মাটিটোয়ে বেয়া কৰিব সেইবিলাকে বহুত প প্ৰব্লেম কৰে আৰু এ সেইবোৰ যেতিয়া একে বহুত দিন তাত থাকিব নহয় য়া তাৰ এ প প্লাষ্টিকো অলপ অলপ টাইপৰ হেৰি হৈ যায় খুৰখুৰীয়া হৈ যায় সেইটোৱে- সেইটো মানে পিছত মানে উ সৰু সৰু টুকুৰা হৈ পেলাই মানুহৰ অ খাদ্য চাদ্যত মিলি পেলাই পেটলৈ গৈ বহুত অনিষ্ট কৰে সেইবিলাক সেইটো কাৰণে মই বেয়া পাওঁ
সেইটো ঠিকেই কৈছে বাৰু কিন্তু এ হয় আপুনি বাৰু প্লাষ্টিক বেয়া পায় এইটো গম পালো কিন্তু তাৰ ভিতৰতে কিছুমান ভাল ক্ষেত্ৰতো থাকে নহয় এতিয়া আপুনি ক'লে প্লাষ্টিকটো পেলাই মেলি দিলে আহ এ কি হ'ল পৰিৱেশ অনিষ্ট কৰিব সেইটো হয় কিন্তু ইয়াৰ আকৌ ৰিচাইকেল কৰিব পাৰি নহয়
ৰিচাইকেলটো হয় হয় ৰিচাইকেলটোতো সেইটো পিছৰ কথা ইমানলৈ নাযাওৱে মানে প্ৰথম প্ৰথম আ ম ৰিচাইকেল হেইটো কৰিব পাৰিব বাৰু চাইকেল এতি কোনেও নকৰিছে কোনোবা কৰিছে জানো কোনেওটো ৰিচাইকেল কৰা নাই এতিয়া অসমৰ মানুহে কিমান মানুহে ৰিচাইকেল কৰিছে নো কিয়নো ব্যৱহাৰ কৰে মানে এইটো ধৰি লওক সহজলভ্য বস্তু বস্তুটো যে এতিয়া আপুনি বজাৰ কৰিব গৈছে কাপোৰ কাপোৰৰ যোনটো আপোনাৰ বেগ থাকে সেই বেগ টোৱে আপোনাৰ দাম থাকে প্লাষ্টিকৰ বেগকে কাপোৰৰ বেগটো দাম আছে ন এতিয়া আপুনি বিশাল চিচাল এইবিলাকতে যায় আপোনাক এ তাত কাপোৰৰ বেগ দিয়ে দেখিছেনে নাই কাপোৰৰ বেগটো দাম আপোনাৰ হয়টো ওঠৰ টকা নে ষোল টকা লয় ওঠৰ টকা নে ষোল্ল টকা এটা তাত এ বেগ লাগিব নে নাই বুলি যে সু এ আমি পেমেণ্ট কৰা টাইমত ওঠৰ টকা নে ষোল টকা লয় কিন্তু এই প্লাষ্টিকৰ পলিথিন টো যদি দি দিয়ে হৈ গ'ল এইটো ফ্ৰীতে ফ্ৰীতে দিব আৰু পইচা নলয় সেই এনে তেনেকুৱা তেনেকুৱা তেনেকুৱা সহজলভ্য কাৰণে বস্তু বিলাক বিচাৰে আৰু উম ধৰি লওক এতিয়া মাআ পানী বটল বিলাক এ দছ টকীয়া পানী বটলটোত যদি আমি এ উ সেইটো যদি ষ্টিলৰ বনাই নহলে কিবা চিনা মাটি নাম দি বনায় দছ টকীয়া পানী বটলটোতে যদি বিছ টকা খৰচ কৰিব ত্ৰিশ টকা খৰচ কৰি দিয়ে আৰু বেছি প দছ টকাত কিনে সেইটোৱে হে তেনেকুৱা কাৰণে মানে প্লাষ্টিক টো মানে বহুত ইউজ কৰে প্লাষ্টিকটো মানে এ চবৰ পপুলাৰ হৈ গ'ল জনপ্ৰিয় হল এতিয়া উম
আৰু টো এতিয়া ক'ব গ'লে গোটেই মাৰ্কেটখনেই প্লাষ্টিকৰ বস্তুৱে মানে ডমিনেট কৰি থৈছে ন এতিয়াটো ইউজ নকৰিলেও নহয় আৰু হয় সেইটোৱে বাকী যদি এতিয়া চা মানে এতিয়া কাল মানে যিবিলাক ক'লে এইখিনি প্লাষ্টিকৰ বাহিৰে বাকী যিবিলাক বস্তু ইউজ প্ৰায়খিনি জৈৱিক বস্তু বুলি ক'লেও বেয়া নহয়, কাৰণ অ'। সেইটো কাৰণেও চাগে অ' পৰাপক্ষত চাগে প্লাষ্টিক ইউজটো বেছি মানে প্ৰেফাৰ কৰে। আৰু পা সহজো হয়।
সেইটোয়ে বে বস্তুটোৰ কাৰণে মানুহে সহজলভ্য ই আৰু দামো কম। সহজে পাই যায় সেইটো কাৰণে দাম বহুত মানে দাম কমটোলে চালেই নহ'ব। হ কিছুমান ক্ষেত্ৰত
এতিয়া এনভাইৰমেণ্টটো বাৰু। আচলতে মেইনলি আহে।
উম, আজি জলবায়ু পৰিৱৰ্তন কিয় হৈছে নল'ব। পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণে পৰিৱেশ বিনষ্ট হোৱায়ে এটা দুটা কাৰণ নাথাকে নহয় এনেকুৱা ধৰণৰ সৰু সুৰা কাৰণ বো পিছলে গৈ থ'লে ডাঙৰ ডাঙৰ কাৰণত পৰিণত হয় আৰু তাৰ পিছতে পৰিৱেশৰ অৱনতি ঘটায় জলবায়ু পৰিৱৰ্তন কৰা পৰিৱেশ
এইটো আজিকালি যদি চাই এইবিলাক নদী চদীবোৰ বা জান জৰিবোৰ চাবচোন প্লাষ্টিকৰ গোটেই বস্তুৱে নধৰা হৈ থাকে। আৰু গোটেই জাম চাম কৰি এটা এৰিয়াই কিবা কৰি পেলাই। যদি প্ৰায় যিয়ে নদিনা চাওঁক উম।
যোন আপুনি ঠিকেই কথা কৈছে সেইটো বহুত ভাল কথা এটা ক'লে মোৰ মানে যিহেতু গংগা নদীত যোনে পবিত্ৰ বুলি মানুহে গা ধুৱে ন ত এই সেইখন নদী কথা কৈছো এতিয়া সেইখন নদীতে এটা এটাইমত চাইছিলো মৰি বতেটা চাইছিলো আগতে ইয়ে তাৰে মানে এ কিবা কি ৰিপৰ্টৰ নামটো পাহৰি গলো তাতে মানে। ৰিপৰ্ট যেতিয়া মানে টেষ্ট এটা কৰিছিলে তাত তাত মানে চবতকে হায়েষ্ট পলিউটেড মানে সেইটো আছিলে কিয় মানে তাত বেছি গোটেই প্লাষ্টিক্ল চাষ্টিক এইবিলাকৰ জহতে তাত যাব মানুহে ভগৱানৰ কাৰণে কিবাত বিচাৰি যাব কিন্তু পানী বটলটো খাই পেলাই পানী খিনি তাতে পেলাব। পানী মানে পানী খিনি খাই পেলাই পানী বটলটো তাতে পেলাই দিব। ত' সেইটো বাৰু কিবা মানে পৰিৱেশ নষ্ট কৰিলে নে ভাল কৰিলে বাৰু সেয়া মানে ভাল পবিত্ৰ দ' জেগাটো গৈ লেতেৰা কৰিলে মানুহবিলাকৰ সেইটো মাইণ্ডছেট। মানুহ কেতিয়াও মানে অ'।
সেটো মানে প্লাষ্টিকটো আচলতে বেয়া নহয় মানে এটা যিহেতু এইটো সহজ কৰি দিছে বা এইটো এটা সস্তীয়া বস্তু যিহেতু আমাক মানে প্ৰদান কৰিছে এইটো বেয়া নহয় আচল মানুহৰ মানে যোনটো মাইণ্ডচেট হয় ন' সেইটো কাৰণেহে পৰিৱেশটো দূষিত আ হৈছে আচলতে প্লাষ্টিকটো বেয়া নহয় যদি চাব যায় যদি যদি ভাল ব্যৱহাৰ কৰে অ', তেতিয়াহ'লে নিশ্চয় ভাল প্ৰডাক্ট বাকীবোৰতকে হয় নাই বাৰু আৰু লাষ্টিঙো বহুত আছে। অ', মানুহৰ মাইড চটটো চেঞ্জ কৰিলেই হ'ল।
সেইটোৱে মানুহে এইটোয়ো প্ৰতিটো মানে কি কম আৰু। ৰিতো বস্তু ভাল বেয়া বস্তু থাকেই কিন্তু তথাপিতো যেতিয়া মানুহে যেতিয়া বহুল ভাবে তাক ইউজ কৰে ন' তেতিয়া তাৰ বেয়া দিশতটো মানে বেছি দেখা পোৱা যায়। সেইটো কাৰণে সেইটো কাৰণে মই ক'লো আপোনাক এই প্লাষ্টিক ইউজ কৰিব নালাগে বুলি।
ঠিকে কৈছে, ঠিকে কৈছে হয়, হয়, হয় মই পৰাপক্ষত প চাম বাৰু বা যদিও ইজ কৰো মানে ভাল দিশত ইজ কৰিম।
সেইটোয়ে তেনেকে কৰিলে হ'ল আৰু তেনেকে বুজি পালে আৰু ভাল আৰু। তাকে আপুনি বুজি পাইছে কথাবোৰ হয়ে নহ
অ', ভাল লাগিল তেতিয়াহ'লে।
তাকেহে বাৰু ভাল লাগিল আপোনাৰ লগতো কথা পাতি উম, কথাবোৰ বুজি পাইছে আপুনিও। মই কোৱা কথাবোৰ আৰু মনত ৰাখিব আৰু সিমানেই আৰু। তাকে আজিলে ৰাখিছো আৰু।
অ' দিয়ক- দিয়ক হ'ব, উম-উম।
ফোনটো কাট খোৱা নাই কাটি দিয়কচোন।
ফোনটো কাট নাই যে।